অ কি কৰি
হেল্ল কি
শুনিছে নে? অ', মই এনে আছো তুমি?
অ', মই ভাত বনাই আছো। অহ শুনা পাইছো ভাত বনাইছো দিয়া অহ।
খবৰ পাতি ভাল। অ', মোৰো ভালেই।
অহ এ কি কি খালাতে আজি?
আজি মই ৰাতিপুৱা তোমাৰ ৰুটি খালো, আৰু। অ', আলু ভাজিৰ লগত, তুমি?
আটছা আলু ভাজিৰ লগত খালা নেকি অ আজি মই এই এইটো কি। হয়। ব্ৰেড খালো।
হয় নেকি কিহৰ লগত খালা।
উম' ব্ৰেড খাইছো তোমাৰ এ কি কয়। তোমাৰ এই এতিয়া কি কয় বাটাৰ লগত।
হয় নেকি বাটাৰৰ লগত ব্ৰেড খালা।
উম হয়।
হয় নেকি, বাটাৰ ভাল পোৱা।
আৰু এনে দিনত কি খাবা অ বাটাৰ বহুত ভাল পাওঁ মই মই তোমাৰ বাটাৰ জেম। সেইবোৰ বহুত ভাল পাওঁ। তুমি ভাল পো
হয় নেকি অ ময়ো ভাল পাওঁ। বাটা ৰ ভাল মই ভাল।
অ তোমাৰ এই যে মিয়নিজ থাকে সেইটো ভাল পোৱা নে?
মিউনিছটো ইমান ভাল নাপাওঁ, তুমি?
অ', মিউনিছ মই বৰ ভাল পাওঁ, ম'মৰ লগত মিউনিছ খাওঁ। আৰু কেতিয়াবা, ব্ৰেডৰ লগতো খাওঁ। মোৰ বৰ ভাল লাগে।
হয় নেকি? অহ', অহ' মিয়নিশ মই ইমান ভাল নাপাওঁ। অহ' তোমাৰ তুমি এ ক'লা নহয়, বাটাৰ বাটৰ। ৰ ভাল পাওঁ আৰু ঘিৰ লগতো খাওঁ ঘিও কেতিয়াবা ৰুটিৰ লগত, গোলকাকে খাওঁ ঘী তুমি।
অ অ অ অ ঘিও খাও মোক ভাল লাগে ঘি। মইতো সেইবোৰ খাই বেছি ভাল পাও তোমাৰ ঘি হল। তোমাৰ বাটাৰ হ'ল, সেইবোৰ খাই ভাল পায়। আৰু তোমাৰ এই পিনট্ বাটাৰ থাকে সেইটো খাইছা নে।
পিনাট বাটাৰ খাইছো। তুমি খাইছানে?
অ ময়ো খাইছো এইটো বৰ ভাল লাগে অ মই সেইটো খাওঁৱে। বৰ ভাল লাগে পিনাট বাটাৰ ত' এই পিনাট্ বাটাৰ ব্ৰেডৰ লগত খাই, বেছিকে ভাল লাগে উম,। সেইটো মই খাওঁৱে তোমাৰ উম উম বিৰিয়ানিৰ লগত খাও ভাল লাগে সেইটো। তোমাৰ মাত্ৰ, আৰু তোমাৰ জেম-জেমও ভাল লাগে মোক। জেম যে থাক যদিও, ফ-ফলৰ যি থাকে।
হয় এনে মৰ্ণিং মৰ্ণিং ব্ৰেকফাষ্ট মৰ্ণিং বেক ফাষ্টতি কি কৰা। এনে, বেছিগেলি
মানে কি কি কৰা মানে কৰা নে খোৱা বুলি কৈছা।
মানে খোৱা মানে মৰ্ণিং ব্ৰেকফাষ্টত তুমি কি কি খোৱাবেদ।
অ অ ব্ৰেকফাষ্টত ন অ অ। হে ব্ৰেকফাষ্টত মই তোমাৰ কেতিয়াবা কল খাওঁ কেতিয়াবা তোমাৰ এই ব্ৰেড খাওঁ। কেতিয়াবা ৰুটি খাওঁ মানে। এ এনেকুৱা থাকে কেতিয়াবা তোমাৰ, এ গোল লুচি খাওঁ। মানে কিবা কিবি খাই থাকো। তোমাৰ, ডেইলি এটা নাই আৰু বেলেগ বেলেগ কেতিয়াবা।
এনেই চাওমিন-তাওমিন খোৱা নে, মৰ্নিং কেতিয়াবা।
উম চাওমিন তোমাৰ মৰ্ণিঙত নাখাও সেইটো তোমাৰ গধূলি খাওঁ
উম' ইভিনিং খোৱা গধুলি মান খোৱা মানে।
অ অ তুমি খোৱা নে তুমি এনেই গধূলি কি খোৱা।
মই এনেই গধূলি তোমাৰ, তেনেকুৱা একো নাখাওঁ। চাই খাওঁ মানে দুপৰীয়া ভাত খোৱা যায় আৰু ৰাতি ভাত খোৱা যায়। আৰু ৰাতিপুৱাাটো ৰুটি খোৱা যায়, কেতিয়াবা ব্ৰেড খোৱা যায়।
গধূলিও মোৰ ভোক লাগি যায়, সেইকাৰণে মই গধূলি টাইমতো মই কিবা-কিবি বনাই খাওঁ, তোমাৰ চাওমিন বনা খাওঁ, পাস্তা বনাই খাওঁ, বহুত কিবা-কিবি বনাও, ম'ম'-চম' বনাও হুম, চাহ-তাহ খাওঁ তোমাৰ চাহ খাওঁ। ই কেতিয়াবা চাহ খালে মন গ'লে চাহ খাও আৰু, কেতিয়াবা এনে কিবা স্পাইচী খাব মন যাই স্পাইচী খাওঁ। ৰ ভাল লাগে, মোক বেছিকে স্পাইচি বস্তুবোৰ ভাল লাগে। সেইকাৰণে আৰু সেইবোৰ তোমাৰ কেতিয়াবা মেগী বনাই খাওঁ। আৰু মেগীটো মই ডেইলী এ খাওঁ তোমাৰ।
তিকে
অ, মেগী বৰ ভাল লাগে মোৰ, সেইকাৰণে মেগী মই খাই থাকো বনাই কিনে, একদম বেছিকে জ্বলা দি কেনে, মেগি বনাওঁ।
উম। চাহ যা এইটো তাৰপিছত মে ই মই ভালেই পাওঁ, ইমানো ভাল নাপাওঁ। চাওমিনটো বেছিকে ভাল পাওঁ।
অ, মইতো নিজে ঘৰত তোমাৰ এই আটাৰৰ মেগী বনাই কিনে খাইছোঁ, বৰ ভাল লাগিছিলে।
হয় নেকি? নিজে
উম, নিজে তোমাৰ ঘৰতে আটা তাৰে বনাইছিলোঁ, আটা বইল কৰি-এ-আটাটো মই গুলি কিনে তাৰ তাৰপিছতে বইল কৰিব লাগে, তোমাৰ কাটি কিনে চাওমিনৰ চাইজত, সেনেকুৱা কৰি বনাইছিলোঁ, ভাল লাগিছিল তোমাৰ। মই সেইটোৰ লগত তোমাৰ এবাৰ চিকেন থুপ্পা বনাইছিলো, চিকেনৰ লগত জোল দি কিনা, এ চিকেন থুপ বনাইছিলোঁ তোমাৰ, চাওমিন সেইটো বনাইছিলোঁ, ভাল লাগিছিল। সেইটো খাইছিলোঁ বৰ মজা লাগিছে, আৰু মই কিবা-কিবি, অ' সেইটো খাইছিলোঁ।
হয়, উম। আৰু তুমি এনেকুৱা কি কি চাইনিজ খানাবোৰ অ' চাইনিজ
মই চাইনিজ খানাবোৰ বহুত খাওঁ। উম। উম, উম হয়, সেইবোৰ ভাল লাগে তোমাৰ চাইনিজৰ। উম, ম'ম খাওঁ মই ম'ম বহুত ভাল পাওঁ। মই গধুলি টাইমত কেতিয়াবা ঘৰত বনাব নোখো, মানে বনাব মন নগ'লে আৰু মই যাওঁ, লগৰহতঁৰ লগত যাওঁ। আ আমাৰ মানে ৰাস্তাত ওলাই যাওঁ অলপ, তাৰপিছত যাই কিনে খাই লওঁ ম'ম'-চম' কিবা-কিবি, ফুচকা খাওঁ, ভাল লাগে, তোমাৰ জালমুড়ি খাওঁ। আলু চাট খাওঁ। তুমি খাই পাইছানে সেইবোৰ?
উম, মই খাওঁ, জালমুৰি খাওঁ, আলুচাট। লাষ্ট টাইম মই আলুচাট বহুত হ'ল খোৱা নাই। ফুচ কা খাওঁ। পুচকা বৰ ভাল লাগে মোৰ, পুচকা ফেভৰেট।
উম, উম, মোৰো ফেভৰেট হয়। তোমাৰ এনে ক'ৰ জাগাৰটো ফুচকা বেছি ভাল লাগে তোমাৰ?
অ', মই ক'ৰ জাগা ক'ব গ'লে মোৰ এটা মানে ঘৰৰ কাষতে পুচকা যে, একদম টেঙা আৰু জ্বলা পুৰা মি-মি মিলাই দিয়ে, ইমান ভাল লাগে। তোমাক
আমাৰ এই তোমাৰ এই যোৰহাটৰ ফালে এটা আছে। তোমাৰ হেই যোৰহাটৰ ফালে এটা আছে, তাতে মই খাওঁ সেইতো ভাত।
উম, মই খাইছিলোঁ, তাতেও খাইছিলোঁ। ভাল লাগিছে। উম, অলপ হাইজি, আৰু কিছুমানে হাত অ' কিছুমানে হাতত হাতেই দি দিয়ে, সেইটো ভাল নাপাওঁ মই, একদম হাইজেনিক লাগে।
উম, উম, হয়, হয়।
মানে, কিছুমানে এইটো হাতত কাপোৰ-চাপোৰ বান্ধি কে দিয়ে নহয়। এনেকুৱা খাইকে ভাল নাপাওঁ, এনে-এনে এনে কিছু মানে হাতত দিয়ে সেইটো ভাল নাপাওঁ একেবাৰে মই সেইবোৰ খাবই নোৱাৰো।
উম, ঠিকেই গ'ল এই দুটা। ইমান এইটো কেতিয়াবা
ঘৰত কেতিয়াবা পুচকা বনাই ট্ৰাই কৰি পাইছেনে।
অ' এইবাৰ বনাইছিলো তোমাৰ ফুচকা তোমাৰ এই ফুচকাটো মানে এ ৰেডিমেড যে থাকে। সিটো অকল ফ্ৰাই কৰিব লাগে তোমাৰ ৰিফাইনত সেইটো কৰি কিনে বনাইছিলো ভাল লাগি
অ' অ'-অ'। ভালেই লাগ
সেনেকুৱা মই বনাই খাই খাইছিলো মই ঘৰত মানে কিবা কিবি বনাই ভাল পাওঁ। সেই মই বনাই থাকো তোমাৰ, আ কেতিয়াবা টেঙা বস্তুও মই খাও কিনা ভাল লাগে তোমাৰ।
অ'-অ' তেনেকুৱা খাব লাগে মানে, অ' মই জ্বলা কেতিয়াবা জ্বলা বস্তুটো বেছিকে খাই পাও। কেনেকুৱা যেনে অ' তোমাৰ কেতিয়াবা মই এনেকুৱাও বনাও মিমি-চিমি আনো মিমি আনিকে তোমাৰ কুৰকুৰে আনো। আৰু তোমাৰ ৰেড চিলি দিও। জলজিৰা দিওঁ হাজমুলা দিওঁ আৰু পুৰা মিলাইকে মানে অলপ টেঙা- টেঙা জ্বলা- জ্বলা বনাইকে স্পাইচি টাইপ আৰু পুৰা খাব ভাল লাগে।
সেইবোৰ ভাল লাগে মইও খাওৱে সেইবোৰ। চিঞ্জু বনাই খাওঁ তুমাৰ চিঞ্জু বুলি কয় সেইটো তোমাক।
অঁ চিঞজু হয় হয় আৰু মুড়ি চুৰি দিকেও বনাই নহয় আৰু ভাল লাগে মুড়ি অলপ তেল দিব
মোৰ লগকেইটাৰ লগত চবে মিলি কিনে আমি সেনেকুৱা খাই আছিলো, আগতে বৰ ভাল লাগিছিল।
হয় নেকি কি-কি বনাই খালা তেনেকুৱা আৰু।
তেনেকুৱা আমি চিঞ্জু বনাইছিলো, তোমাৰ বহুত এনেকুৱা কিবা কিবি আমি বনাই কিনে খাইছিলো আৰু আম খাইছিলো আম অনাৰস সেইবোৰ খাইছিলো এইটো যোৱাকালি মায়ে অনাৰস আনিছে সেইটো আজি খাম। বুলি ভাবি আছো, উম আনাৰসটো। সেইটো খাম বাজি-
বোৰ এনে খোৱা যায় তেনেকুৱা।
খাম সেইটোয়ে ভাবি আছে জ্লা দি কিনা জ্লা দিম অলপ বেছি জলা দি দিম নিমখ চিমখ দি কিনে চানি কিনে খাম বুলি ভাবি আছো এইটো।
অ' তেনেকুৱা ভাল লাগে। বেছিকৈ জ্বলা দিকে বনায়ইকে খাবৰ কাৰণে।
সেইবোৰ খাও ভাল লাগে।
কেতিয়াবা বানধাকবি চান্দাকবি কাটিকে দিকে পিয়াজ চিয়াজ কাটিকে দিকে খাইছা নে ঘৰত। ট্ৰাই কৰিছে নাই তেনেকুৱা? উম মই খাই থাকো তেনেকুৱা- তেনেকুৱা কেতিয়াবা-কেতিয়াবা খাব লাগে মানে শৰীৰৰ কাৰণেটো লাগে ন।
উম, কেতিয়াবা খাব লাগে সেনেকুৱা নহয় তোমাৰ মই বইল বস্তু বেয়া পাওঁ, বইল বস্তু নাখাওৱে।
বইল বস্তু এ মই বইলটো বৰ অ' বইলটো ম বৰ ভাল লাগে যেনেকুৱা মাংস মাংস বইল কৰি খাব লাগে ইমান ধুনীয়া লাগে অলপ পুৰিকে বিলাহী দিব লাগে।
কল চব্জি খায় তোমাৰ? চব্জিও মানে তেল বেছিকে নিদিয়ে বইল কে খাই সেনেকুৱা মই ভাল নাপাওঁ।
মই এনেকুৱা ভাল পাওঁ বইলটো।
আত্ছা।
উম মই খাই থাকো বইল।
অ', কেনেকা বনোৱা এনেই বইল বনালে।
কেনেকা বইল কৰিব গলে তোমাৰ তোমাৰ উ মাংসৰে কওঁ মাংস আনিলো মাংস টো অলপ ধুইকে অ তোমাৰ পানীত দি কে। অ' এনেকে বইল কৰি থাকো বইল কৰি থাকো তাৰপিছত তোমাৰ আদা। সেইটো পেষ্ট কৰিকৈ মানে। এইটো পেষ্ট কৰি তোমাৰ সটো দিলো মাংসত। তাৰ পিছত নিমখ যিমান লাগতীয়া হয় সিমান দিলো তাৰ পিছত অ' বিলাহীতটো পুৰিকে দিলে মানে বেলেগ টেষ্ট আহে।
অ হ
যিহেতু বেলেগ টেষ্ট আহে পুৰিকে দিওঁ বেছিভাগ পুৰিকে দিব লাগে। তাৰপিছত সেইটো খাব লাগে বিৰাট টেষ্টি লাগে। এনেকে বইলটো খাইকে বেছিকে ভাল পাওঁ মই।
মইতো ভাল নম্বৰ পাওঁ
ট্ৰাই কৰিছে ন বলটো।
নাই নাই মই এনেকুৱা ভাল নাপাও মই। হয় মানে এবাৰ কৰিছিলো তোমাৰ সেন ভাল নাপায় সেইকাৰণেতো ভাল নাপাওঁ টাই কৰিছিলো সেইকাৰণে ভাল নাপা মোৰ এনেুৱা লাগি যে বেমাৰী মানুহৰ কাৰণে। এনেকুৱা ভাল হল।
উ হু সেইটো মানে সেইটো বইল খোৱাতটো বহুত ভাল গাৰ কাৰণে বহুত ভাল। উ আৰু তুমি এনেকুৱা মচলা চচলা খোৱা কি বইল খোৱাটো বৰ বৰ ভাল তো মানে। গাৰ কাৰণেও ভাল একো সেইটো এফেক্ট নহয়।
হয় এইটোতো হয় ভালতো হয় কিন্তু মই ভাল নাপাও আৰু মোৰ। এইটো নহয় যে। কিছুমানে খাই আৰু বেমাৰ চেমাৰ দূৰো কৰে ভাল হয়।
উম বহুত মানুহে বইল খায় কিন্তু। আমাৰ আমাৰ ট্ৰাইবেল মানুহবোৰে খাই বেছিভাগ।
অ' অ' আচ্ছা। ঠিক আছে দিয়া ৰাখো ভাল লাগিল তোমাৰ লগত কথা পাতি।